হেল্ল' হেল্ল'
হেল্ল'
হেল্ল'
অ শুনিছানে?
শুনিছানে?
অ শুনি আছোঁ। হেল্ল'
শুনিছানা নাই?
অ শুনি আছো মই তুমি শুনিছা?
হেল্ল'
হেল্ল'
অ এই ভাত খালোআৱ খাই বৈ লৈ এনেই আছো। কি কৰি আছা?
মোৰ এনেই আছ
তোমালোকে খালানে নাই?
এতিয়া খাম ভাত।
অঁ অঁ আমি খাই কৰি লৈ ধুনীয়া এতিয়াহে তাইক অকমান বোলো পঢ়িব দিছো নপঢ়ে ডয়িংহে কৰে।
তাই জ্বৰ ভাল হ'ল?
উম ড্ৰয়িং কৰি আছে ছবি আঁকি আছে
অ ডক্টৰক দেখাইছিলা নে?
ভাত কিহে বনালে অৱ
অ'
তাইৰ কিতাপ সোপা মানে এতিয়া আজি স্কুল নগ'ল নহয়, জ্বৰ কাৰণে মই বোলো ঘৰতে পঢ়ি থাক। এ অসমীয়াখনকে উলিয়াই লৈছো। সেখন এটা চাবজেক্ হৈ থাকিলেও কমপ্লিট পৰীক্ষা পালেহি যে সেই তাৰিখৰ পৰা বাইশ তাৰিখৰ পৰা
বাইশ তাৰিখৰ পৰা
অসমীয়াখন বোলো অকণ পঢ়াই দিওঁ। সেয়া আদিম মানে সভ্যতা প্ৰথম খোজ, আদিম মানুহ বিলাকে কেনেকে কেনেকে বাস কৰিছিল কেনেকে বাস কৰিছিল সেইটো বিষয়ে মানে অকন বোলো পঢ়াই দিওঁ। উম, আদি মানুহ বিলাকে মানে, হেৰি, আদিম অৱস্থা মানুহৰ মানে কত বাস কৰিছিলে সেইটো পাতৰ পৰা আহিব। অৰণ্যত বাস কৰিছিল, এনেকে টাইপৰ মানে প্ৰশ্ন বিলাক আহিব যে এতিয়াহে বুজাই দিওঁ বোলো অকণ। অৱ। হেৰি, আদিম মানুহে হেৰিয়ত বাস কৰিছিল, অৰণ্যয়ত বাস কৰিছিল মানে আগৰ দিনৰ মানুহে তাৰ পৰা আকৌ তেওঁলোকে মানে হেৰি কৰিছিলে, গেছ বা গছৰ আহ', কি গেছ আহিছিলে গছ বা গছৰ সুৰুঙত থাকি নিজকে ৰক্ষা কৰিছিল মানে, গছৰ সুৰুং বিলাক যে, ইয়াত সুৰুং বনাই লওঁ গছজাল কাটি পেলাই সুৰুং বনাই লয়। তাৰ তাত মানে আছিলে তাৰপা আহ আহাৰ হিচাপে সিহঁতি হেৰি খায়,
ফৈচলা
উম', এই ফল মূল, আকৌ জীৱ-জন্তু মঙহ, মানে এনেকে কেঁচাকৈ খাই জীৱন নিৰ্বাহ কৰিছে ছিলে সে আগৰ দিনৰ মানুহ
অ', আদিম মানুহে আগ্নি কেনেকে আৱিষ্কাৰ ষ্কাৰ কৰিছিলে।
তেতিয়া মানে, তেতিয়া দিনত মানে হেৰি হোৱা নাছিলে, জুইটো যে হেৰি হোৱা নাছিলে মানে আৱিষ্কাৰ হোৱাই নাছিলে। তেতিয়া দিনত জুই কি বস্তু মানে সিহতে বুজিয়েই পোৱা নাছিলে।
সিহঁতে কি ধৰণৰ বস্তু পিন্ধা হৈছিল?
বস্তুবলাক চিকাৰ কৰিছিলে, এই শিলৰ শিলৰ মানে অস্ত্ৰ সাজি লৈ ছিলে । অস্ত্ৰ সাজি তেনেকে চিকাৰ কৰি পেলাই খাইছিলে।
অ'।
যেতিয়া মানে সেহেতে অ'- অ', সেহেতে মানে যেতিয়া জুই মানে আৱিষ্কাৰ হৈ- হোৱাৰ লগে - লগে মানে প্ৰথমবাৰলৈ মানে সভ্যতা মানে পোহৰ দেখা পালে। তাৰপা আকৌ য- দিছে জুইৰ আৱিষ্কাৰ ক'ত, কেতিয়া হৈছিলে? মানে কেনেদৰে হৈছিল? সেই- কিন্তু সেইটো বিষয়ে মানে কোনো ইতিহাসতে সেন্তি পোৱা নাই। উম, সেইবিলাক কথা জানিব লাগে। এতিয়া সে সিহঁতৰ কিতাপত দিছে কাৰণেতো এতিয়া এনেতো আমি পাহৰিলোঁ এইবিলাক কথা। সিহঁতৰ এতিয়া কিতাপত দিছে কাৰণে মানে বুজি পাইছোঁ আকৌ পঢ়ি । আগতে আমিও পঢ়িছিলোঁ পাহৰিলোঁ।
বিদ্যুৎ বা গাড়ী একো নাথাকিল। অ' হেল্ল'?
তাৰ পিছত এই পাছে মানে ম ভাবিব পাৰি। তাৰপৰা সেই তথাপি মানে, সেই প্ৰাচীন আদিম মানৱ গোষ্ঠীকে মানৱ সভ্যতা‌ প্ৰতিষ্ঠা বুলি ভাবিব পাৰি মানে। কি কি কৰিছিলে? মানে সেহ তো দৈনিনিক প্ৰয়োজনত মানে কি কৰিছিলে? মানে কি দিছে, তাগিদাত আদিম মানৱ জাতিয়ে সাজ-পাৰ অস্ত্ৰ-শস্ত বাঢ়ি অ', ব্যৱহৃত বাচন-বৰ্তন, খেতি-বাতি আদি কৰাৰ বাবে নিত্য নতুন কৌশল ব্যৱহাৰ কৰাৰ ফলত সামান্যতম ব্যৱস্থাসমূহৰ আৱিষ্কাৰ হৈছিল।
হয় আকৌ, সেইটো টাইমতে চব আৱিষ্কাৰ হৈছিলে।
মূল । অভাৱৰ ফলশ্ৰুতি জুই আৰু চকাৰ আৱিষ্কাৰ হৈছিল । অভাৱৰ ফলশ্ৰুতিত মানেহে জুই আৰু চকাৰ আৱিষ্কাৰ হৈছিল। অৰণ্যবাসী হোৱাৰ বাবে তেওঁলোকে হয়তো শিলে-শিলে ঘঁহনি খাই উঠাৰ জুই ফিৰিঙতি দেখিছিল । মানে সিহঁতি কেনেকে জুই দেখিছিলে আদিম মানে, এই যেতিয়া শিল- শিলে-শিলে মানে যেনে কে ঘঁহিয়াই থাকোঁতে জুইৰ ফিৰিঙতি দেখি এ মানে তেতিয়াই সিহঁতি এ- জুইৰ ফিৰিঙতি দেখিছিল । যেতিয়া শিলটোৱে মানে ইটো শিলে - সিটো শিলে এনেকে মাৰি থাকোঁতে, সেয়া জুই ফিৰিঙতি ওলাই যায়, সেই তেতিয়াই সিহঁতি দেখিছিলে।
এনেকৈ আদিম মানুহৰ জীৱন ধীৰে ধীৰে উন্নতি হ'ল আৰু। পৰিশ্ৰম কৰিছে। বহুত বুদ্ধি আছিল সিহঁত ।
অ' ঘঁহি জুই জ্বলাবলৈ শিকিলে। তেতিয়া তাৰ পিছত তাকে দেখি সেই মানুহেহেও- মানুহেবিলাকেও মানে কি কৰিলে, এইয়া শিলৰ ওপৰত যে এ- শিল পৰি ঘঁহনি খোৱাত অগ্নিশিখা দে খিছিল । তাকে দেখি মানুহেও মানে শিলে-শিলে ঘঁহি জুই জ্বলাবলৈ শিকিলে সিহঁতি, উম। তাৰ- তাৰ পিছত সেয়া আদিম যুগত পাহাৰৰ ঢলীয়া ঠাইত গছ কাটি হয়তো তললৈ বগৰাই পেলাইছিল । বাগৰি অহা একেডাল গছৰ দৃশ্যৰ পৰাই হয়তো পিছলৈ মানুহৰ চকাৰ উপযোগিতাৰ কথা সেহঁতৰ মনলৈ আহে। চকাৰ বিলাকত যেনেকে অ', এনেকে গছজোপা পিছলি আহে, তেতিয়াই সিহঁতৰ মানে চকাৰ উপযোগী, মানে চকাৰ কিটা যে, সেই চকা কিটাৰ কথা মনলৈ আহি যায় । গোটা ঘুৰণীয়া কাঠ বাঁহৰ ওপৰেদি কোনো বস্তু, কোনো গধুৰ বস্তু কঢ়িয়াই বগৰাই নিয়াটো সম্ভৱ।
সেইটো মুখ্য জীৱিকা
তেনেকেই মানে সিহতি আগতে সে তেনেকে দেখি দেখিয়ে মানে বস্তু বিলাক তেনেকে জুই জ্বলালে তাৰ পিছত আকৌ চকা এনেকে বস্তু এটা উপ মানে গছ এডাল যেতিয়া বগুৱাই দিয়ে বগুৱাই পেলাইছিল হাল পৰা হয়তো মানে সিহঁতি চকাৰ বিলাক যে চকাটো চলি যায় যে চকাৰ নিচিনাও সিহতে মানে মনলৈ আহে তেনেকুৱা এটা বস্তু বনালে যে সেই বস্তুতটোও হেৰি হয় আবলৈ উ সিহতৰ মানে একে সাজ পাৰ বিলাক মানে এইয়া দৈনিক সাজপাৰ এইবিলাক গছৰ পাত গছৰ পাতে দি সাজপাৰবিলাক পিন্ধিছিলে গছৰ পাত বাকলি সেইবিলাক দি সিহতি সাজপাৰ বনাই পেলাই পিন্ধিছিলে আদিম যুগৰ মানুহে
অ হয় তেতিয়া ইমান হেৰি উম সেইয়াই গছৰ পাতে দিয়ে সিহঁতে কেনেকে কাপোৰ পিন্ধি বনাই কৰি পিন্ধিলে আৰু সিহঁতে জানে উম
জন্মত তিনি হাজাৰ দুশ পঞ্চাশ বছৰ বছৰৰ আগৰে পৰা কুমাৰৰ চাত ব্যৱহাৰ হাৰ হৈছিল উম তিনি হাজাৰ দুশ পঞ্চাশ বছৰ আগতে আমাৰ ভাৰতবৰ্ষটো খ্ৰীষ্টপূৰ্বৰ দুহেজাৰ পাঁচশ মানত কুমাৰৰ চাত ব্যৱহাৰ কৰা তথ্য পোৱাৰ গৈছিল
অম
সভ্যতা আগবাঢ়ি সভ্যতা দ্ৰুত গতিত আগবাঢ়ি যোৱাত কাঠৰ চকাৰ ঠাইত আধুনিক উন্নত পদ্ধতি চকা ব্যৱহাৰ হবলৈ ধৰিলে মানে সিহঁতি যেতিয়া ব ওপৰৰ পৰা যে গছ এডাল কৰি পেলাই হেৰি হৈছিলে চলি পেলাই কৰিছিলে তেতিয়া মানে সিহঁতৰ মনলৈ আহিলে এই তেতিয়া সিহঁতে কি কৰিলে কাঠৰ গছৰ মানে কাঠ কাটি সেই কাঠৰ চকাৰ দি পেলাই সিহতি চকা বনাই ললে সেই তেনেকে বস্তু বিলাক মানে কঢ়িয়াই যে তাৰ পিছত পিছতহে সিহঁতৰ মানে হেৰিয়া চকাৰ ব্যৱহাৰ আৰম্ভ হ'বলৈ আৰম্ভ কৰিলে তাৰ পিছতহে মানে এইবিলাক যে চকা এইবিলাক সিহঁতৰ মানে মনলৈ আহিলে এনেকুৱা এটা চকাও যে বনাব পাৰি তেতিয়াৰ পৰাাহে এইবিলাক আধুনিক যুগত আধুনিক উন্নত পদ্ধতি চকা ব্যৱহাৰ কৰিছিলে
আহ
তাৰপৰা
হয় দিয়া সিহঁতৰ জীৱনতটো আৰু সিহঁতে কেনেকে আছিলে বহুত শিকিব পাৰি আৰু
তাৰপৰা এতিয়া সৰু চকাৰ পৰা একে ডাঙৰ ডাঙৰ চকা বনাবলৈও মানে মানুহ বিলাকে এতিয়া চব জনা হ'ল আৰু সেয়াই আগৰ কথা এতিয়া যুগৰ কথাই মানে বহুত বেলেগ আগতেতো মানুহে অ গছৰ তলৰ মানে গছতে হাবিতে বাস কৰিছিলে এতিয়া ঘৰ কেনেকে ঘৰ চৰ বনাই কৰি ধুনীয়াকে থাকিব পৰা হ'ল আগতে মানে এইবিলাক বুজিয়ে পোৱা নাছিলে সেই তেনেকুৱাই আৰু
তথাপিতো সিহঁতে বহুত ভাল ভাল বস্তুৱে অৱিষ্কাৰ কৰিলে সিহঁতে অৱিষ্কাৰ কৰা কাৰণেহে এতিয়া আমি এনে
কি বনাই খাব লাগিব সেইটোও নাজানিছিলো আিলা পোৱা অ ফল মূল খাই পেলাই জীয়াই আছিলে ফল মূল সেইবিলাক কেঁচাই কেঁচাই মানে যি পায় তাকে খাই আছিলে আৰু এতিয়াহে জনা হল জুইত যে বস্তু বনাব লাগে সেই তেতিয়া যুগতে পাইছিলে তেতিয়াৰ পৰাই মানে মানুহ বিলাক উন্নত হবলৈ মানে হেৰি হল আৰু আৰম্ভ কৰিলে হ'ব দিয়া ন ৰাখোঁ দিয়া